অ' শুনিছা নে?
অ', অ' শুনি আছো।
কি কৰিছা?
এয়া বহি আছো এনে হাত বহি ধই মানে তুমি?
অ' মই এই এনে আছিলো।
অ
চাহ - তাহ খালা নেকি?
অ চাহ নাই খোৱা খামহে অকণমান দেৰিকে, তুমি?
অ মইও নাই খোৱা।
অ, বাকী ভালেই নহয় ঘৰত?
এয়া, উম ভালে - ভালে, তোমালোকৰ ভাল?
অ অ ভালেই আমাৰ।
অ অহ, মাহঁতৰ ভাল নহয়?
অ অ ভালেই।
ভাত খালো খালো অ।
অ কিহে খালা?
তাৰ পিছত হেৰি এইটো কি বুলি কয় ভাত, দালি তাৰপিছত
উম।
ভাজি বনাইছিলে তাৰ পৰা চয়াবিন, দিম আমলেট সেয়াই।
অ অ।
অহম, আজি হেৰি মাংস অকণ আনিছিলোঁ।
মাংস, কিহং
অ তাৰ পিছত বোলো সেই ব্ৰইলাৰ মাংস, মই বোলো আজিলৈকে বনাই পোৱা নাই বোলো সুধোচোন বোলো কেনেকেনো বনাই?
অ অ।
তুমি বোলে বহুত ধুনীয়াকে বনোৱা সেইটো কাৰণে সুধো, অ বনাই নাই পোৱা আজিলৈকে মানে খুৰীহতে বনাই
উম।
মই এনেকে বনাই পোৱা নাই।
অ অ, বনাও বাৰু ভাল বনাবলে বেয়া ত বনাও জানো আৰু খোৱা মা
মই শুনিছ ছোঁ বাৰু চবৰ মুখতে হেৰি ভালেই বনায় বুলি মই বোলো সেইটো কাৰণে আজি সুধোচোন?
অ অ মানে তুমি হেৰি কৰিবা প প্ৰথমতে মাংসখিনি আনিলা, আনি আনি পিনে ধুনীয়াকে ধুই মেলি জ্বলা তাৰপিছত তুমি আদা, নহৰু পিছিলা, কিন্তু পেকেটত যোনটো আদা, নহৰু পায় ন সেইটোকে মানে তুমি অ সেইটো মানে কি হয় বেয়া হয় বুলি কয় মানে কেতিয়া ভৰাই থয় একো ঠিক নাই ন সেইটো সেইটোৰ কাৰণে ঘৰৰ যোনটো আদা, নহৰু মানে পিছি পেনি আহ দিয়া হয় সেইটো বেছি ভাল আৰু উম উম। সেইটো ললা তাৰপিছত তুমি পিয়াজ কাটিলা, আলু কাটিলা তাৰ টো তুমি কি কৰিব লাগে মাংসখিনি ধুই পিনে তাতে মানে নিমখ, হালধি আৰু যোনটো আদা আৰু নহৰু যোনটো হেৰি পিচিছিলা সেইটো মানে লগতে সানি থব লাগে অকণমান দেৰি। তাৰপিছত তুমি কেৰাহী পাতি তেল দি পিছত সেই পিয়াজটো কাটি থোৱা পিয়াজটো দি দিলা। পিয়াজটো দি পিয়াজটো একেবাৰে ৰঙামূৰীয়া হব নহয়।
উম উম গম পাইছো অ।
অ তেতিয়া তুমি সেই মাংসখিনি দিলা যোনখিনি আদা, নহৰু এনেকে সানি থৈছিলা মাংসটো। সেইটো দিলা। দি পিনি তাৰপিছত তোমাৰ অকমান দেৰি লৰাই মেলি অকমান সিজিব যেতিয়া, তাৰ অলপ পিছত আলুটো অলপ সৰু সৰু মানে ব্ৰইলাৰ মাংসটো সোনকালে নিসিজে জানো? সেইটো কাৰণে মানে আলু অ আলুটো অকমান মানে তোমাৰ সৰু সৰুকে কাটিব লাগে আৰু। তাৰপিছত আলু মাংসটো- অকমান লৰা এনেকে লৰাই মেলি সিজাৰ পিছত আলুটো দি দিলা।
উম।
আলুটো দিয়াৰ পিছত তেনেকৈ অলপ আকৌ, তুমি হেতাই লৰাই মেলি- অকমান দেৰি পিছত তুমি মচলা চছলা দি দিলা।
আ।
মচলা তুমি জোখত দিব লাগে নিজৰ জোখত আৰু, কিছুমানে কমকে খাই, কিছুমানে সৰহকে খাই ন মছলা।
অ অ।
নিজৰ জোখত দিলেই হ'ল। জলকীয়াও দিব পাৰি কেঁচা জলকীয়া বা শুকান জলকীয়া।
উম উম।
উম। তাৰ পিছত অকমান যেতিয়া কেৰাহিত তোমাৰ লগা নিচিনা হ'ব, মানে দেৰি একেবাৰে দেৰি যোৱাটো নহয় আৰু। অকমান লাগি লাগি ধৰে যেন, তেলতটো মানে নাইকিয়া হয়।
অ।
তেনেকুৱাতে তুমি পানী গৰম পানী মানে কুহুমীয়া গৰম পানী দিব পাৰা।
অহ।
পানী বা ঠাণ্ডা পানীও দিব পাৰে কিন্তু কুহুমীয়া গৰম পানীতো দিলে-
ভাল অ। অ, অ, অ, অ।
উম পানী দি দিলা, তাৰপিছত পানী দিয়াৰ পিছত- অ, অ, বিলাহীতো দিব পাৰি। বিলাহীটো একবাৰে শেষত দিব লাগে।
অ, অ।
বিলাহীতো হেনো হেৰি তোমাৰ শেষত দিলে মানে কি আগতীয়াকে দিলে হেনো বিলাহীত- তোয়ে বাকীবোৰ সি নিসিজায় হেনো।
অ'।
সেইটো কাৰণে একেবাৰে শেষত দি দিব লাগে। আকৌ বিলাহী দিওঁতে তোমাৰ গুটিটো উলিয়াই দিব লাগে।
অ, অ।
গুটিটোয়ে গেছ কৰে হেনো।
অ, অ। এ মই বোলো হেৰি- আজি বোলো তেনেকে সুধি লওঁ চোন, কেনেকেনো বনাই বোলো সেইটো।
উম, সেই তেনেকে দেখোন হৈ যাব আৰু।
অ।
উম।
আজি সেইকাৰণে আনি থৈছো। মই বোলো মাংসখিনি প্ৰথমতে বইল কৰে বুলি কয় যে কিছুমানে-
অ, অ। বইল অ, বইলকৰিও খাব পাৰি।
অ। তাৰপা বইল কৰিও খাই কিছুমানে ধৰা বা বইল কৰি পেলাও মানে বনাই ন।
অ, অ। বইল কৰিও বনাই কিছুমানে।
তাৰপিছত মই- জানো এইবোৰ ডিমৰ দম, তাৰ পিছত আকৌ মাছৰ জোল, কিবা কিবি ধেৰ দি যে বনাই যে- পাচলিবিলাক।
অ অ। এই মাছৰ জোল এটা খাইছিলো নহয় মাজতে, তোমাৰ কিবা আমল খী দি বনাই হেনো
অ'।
মই খাইছিলো বাও নাজানো তুমি জানা নি বনাবলে।
মই সেই বনাইছো আমাৰ ঘৰত খাও মানে মই বনাও তেনেকে।
অ' কেনেকে বনোৱা নো?
তেনেকে মানে তুমি আমলখি পাঁচটা বা ছটা সাত টা দিলেই হল ধুনীয়াকে ধুই পেলাই তুমি খুন্দনাত হলো বা মিক্সিত হলেও মাৰিলা একেবাৰে গুৰি কৰিব নালাগে মানে।
অ অ।
অলপ মানে তাৰপিছত আলুটো তুমি তাত মিক্সিত মাৰি দিব বা অকমান থেতেলাই দিবও পাৰা তাৰপিছত ধুনীয়াকে কেৰাহিত পাতি তাত মানে অকণমান পুৰা ক'লা হ'ব মানে বস্তুটো দেখিবলে এই নৰসিংহ ভেদাইলতা যেনেকে বনাই তেনেকে মানে তাৰপিছত ধুনীয়াকে সিজিব দিব লাগিব পুৰা অলপ মানে একদম কিবা ৰং এটা ওলাব তাৰপা তাৰ পিছত তুমি গুটিটো নালাগে গুটিটো উলিয়াই দিলে হ'ল
অ
তুমি মানে ধৰা অকনমান থেতেলাই মানে ধৰা চকল চকলকে কাটি পেলাই দিলেও হ'ল তেনেকে আকৌ তোমাৰ এ চাঙৰি টেঙা দি খাই পাইছা নাই চাঙৰি টেঙাটো তেনেকে বনাব পাৰি চাঙৰি টেঙা খিনি সি জাই পেলাই হুইচেল দি অ চাঙৰি টেঙাটো তেনেকে তোমাৰ বুটলি আনি ধুই ধুনীয়াকে কুকাৰত দি দিব লাগে তাত পানীৰ যিটো থাকে ন সেইখিনি মো হাই মোহাই তাৰ ৰসখিনি মানে দিব লাগে
অ মানে হেৰিটো পাতটো মানে পেলাই দিব লাগে
অ পাতটো শিপাখিনি মানে পেলাই দিব লাগে সীতাখিনি
অ
আকৌ তেনেকে ধৰা হেৰি আছে তোমাৰ নৰসিংহ ভেদাইলতো খাই চাই চাগে
উম উম খাইছো
অ এটা তোমাৰ হেৰি আকৌ ব মানিমুনি দিও পাৰি অ মৰা দিও খাই অ
অ সেইটোও ভাল লাগে খাই পিনি
অমৱাটো তেনেকেই আমলখি নিচিনাকে তেনেকে বনাব লাগে আকৌ কৰৰ্দৈ কৰৰ্দৈ দি পাৰি
অ আৰু নৰসিং হ আৰু ভেদাইৰ লগত ভেদাইলতাৰ লগত যোনটো খাই মাছতো সেইটো বেমাৰ বেমাৰীক মানে বেছিকে খোৱা হয় ন
খোৱা হয় অ সেইটোত বেছি খুৱাই মানে ভাল হ'ব কাৰণে মানে ধৰা তেনেকে এহ
অ কুচিয়াও খুৱাই নহয়
অ কুচিয়াও খোৱাই তেনেকে
উম কুচিয়াততো পুৰা তেজ আছে সেইটো তেজ হবলৈ কাৰণে বেয়া বেমাৰী
দিয়ে অ বেমাৰীক সেইটো কাৰণে খুৱাই বাও
উম উম আকৌ বিশেষকে তোমাৰ যোনবিলাক মানুহৰ অস্ত্ৰোপাচাৰ কৰে
অ সেইটোত বেছিকৈ হেৰি হয় অ
উম কল পচলাকে সেইটো বনাম অ
কলপচলা মই তাকে সুধ আছিলো কল পচলা এটা বোলো এ খুৰিহতো এনেকে বৰ গাহ চাহ বেয়া থাকে এই বোৰ ইউৰিক এচিড থাইড কিবাকিবি যে হয় ত মানে ক পাছত মোক অ মোক কলে হেই এদিন বনাই দিবিচোন বুলি কলে তাপা মই এতিয়া মানে কি হ'ল আনি থ'লোঁ কিন্তু এতিয়া কেনেকে বনাই, কি কয় নাজানো নহয়
অ এইটো কলপচলাতো মানে কি বনাবলে সহজে তেনে তুমি প্ৰথমতে ওপৰৰ যোন কেইটা তৰব থাকে সেই তৰবগেইটা কাট টি আনি চাই ন সেইটো জানাই
অ অ অ কাটি আনিছো অ
কাটি অনাৰ পাছত তাৰ পাছত পিহনাত বা কটাৰীয়ে তুমি সৰু সৰুকৈ কাটি ল'ব লাগে
অ পিহনা হ'লেও পি পিচিব পাৰি ন
উম পাৰি পাৰি তেতিয়া মানে বেছি মিহি হয় আৰু অলপ
অ
উম তাৰ পিছত তোমাৰ আলু দিও বুলি কলে আলু সৰু সৰুকৈ কাটি দিব পাৰা
অ অ
তাৰ পিছত জালুক চালুক দি এনেকে তেনেকে বনাব পাৰি আৰু ভাজি তেনেকে বনাই
অ
সেই তেনেকেই বনাই
উম উম গম পাইছো বাৰু তাকে হে আজিকালি বিভিন্ন ধৰণৰ বস্তু তোমাৰ বনাব পাৰি নহয় এতিয়া তোমাৰ খুতৰা দিও তোমাৰ মাছৰ জোল ধুনীয়াকে বনাব পাৰি খাই বহুত ভাল লাগে সৰু সৰু মাছবোৰ মানে ধৰা পুঠি মাছ হওক বা
উম যোনবো অ যোনবোৰ মানে স্থানীয় মাছ লোকেল মাছবোৰ অহ উম উম তেনেকে তুমি জানাই বনাব মই বা মাছৰ এটো এনেকে ইমান নাজানো দেই বনাবলে
অ মই সে জানো মই মাংসটোহে মানে ইমানকে নাজানো
অ তাৰপাছত কচুটোৰ যে বনাই
অ কচুথোৰ টো জানো জানো আমাৰ কচুথোৰ খাইছো এইকেইদিন খায়ে আছো
অ সেইটোও বহুত ভাল খালে
ভাল অ কচুটোতো সেই তেনেকে কচু কাটি আনি ধুনীয়াকে কাটি কাটি পানীত তিয়াই থ'ব লাগে অলপ দেই আও সেই কন বিলাহী দি খাই বহুত ভাল লাগে কন বিলাহী আনি দি দিলে হৈ গল
লাগে আৰু জ্বলা
অ অ জ্বলা অকন তাতে তুমি পিয়াঁজ নহৰু বা আদা
অহ
সেইবিলাক দি
উম
বনাব পাৰি
উম আকৌ তোমাৰ পইতা ভাতটো যেন ৰাতিপুৱা গৰম দিনত এতিয়া
অ অ সেইটোও বহুত ভাল লাগে একদম পানী দি থৈ দিব পিয়াজ অকণ কাট নহৰু তেল অকণ নিমখ লৈ
উম লগত জলকীয়া
জলকীয়া আলু পিটিকা বহুত ভাল লাগে।
পেটৰ কাৰণেটো বহুত ভাল এইটো পেট
অঁ ঠাণ্ডা অ আৰু তোমাৰ গেছ চেছও নহয় তাতে ধৰা।
নহয় নহয় অঁ আগতে তো তোমাৰ হেৰি তোমাৰ মানুহ বিলাকে হাল বাবলৈ যাওঁতে বা ৰাতিপুৱা কাম কৰিব যাওঁতে সেই পইতাৰ ভাত খায়তো যায়।
উম সেইটোৱে ৰাতিপুৱা সোনকালে এইবোৰ বিচাৰি নাথাকে ডাইৰেক্ট লৈ পেলাই খাই গুচি যায়।
অঁ আজিকালিহে তোমাৰ একদম ক বিভিন্ন বিভিন্ন খানা বিচাৰে।
আজিকালি তোমাৰ আলু পিটিকা দালি ভাত নাখায়েই মানুহে।
অঁ অঁ।
মাংস কিবা এটা লাগিবই।
উম আৰু তোমাৰ আজিকালিটো মানে অৰ্ডাৰ কৰি কৰিহে আনে আৰু।
আনে অঁ সেইটোৱে আৰু মানুহ বিলাকে ধৰা মানে কি মানুহে আজিকালি বেছিকে কিনা পাচলিবোৰে খায় ঘৰত বোৰ নাখায় ঘৰত এতিয়া ধৰা ইমান সেউজীয়া শাক পাচলি ন ঘৰত একো সাৰ চাৰ নি দিয়ে এতিয়া তুমি বাহিৰত তুমি দোকানতো সাৰ দিয়া পাছলিয়ে মানুহে কিনি আনি খায়।
সেইটোয়ে আজিকালি মানে কি হয় মানুহ বিলাকে নিজৰ ঘৰৰ বাৰীত পাচলিয়ে নাই মানে ব্য স্ত ইমানেই থাকে অঁ ঘৰত মানে পাচলি খেতিয়ে নকৰে।
উম, সময় নাই মানে আজিকালি মানুহৰ।
উম, মানে নিজৰ কামৰ লগতহে ব্যস্ত মানে। অফিচৰ কাম বা
সেইটোয়ে ঘৰুৱা কামৰ লগত মানে ব্যস্ত নহয় মানুহ বিলাক আজিকালি অকল।
সেইটোৱে, মানে আধুনিকতাত গৈ গৈ।
উম তে আগ তে ভাল আছিলে এতিয়াহে মানুহ বিলাক ব্যস্ত হৈ পৰিলে আৰু এতিয়া তোমাৰ ক কথা এষাৰ পাতিবলৈ মানুহৰ সময় নাই
অঁ নাইতো আৰু তোমাৰ মানে ঘৰত ভাত এসাঁজ খাব মাতিলেও বোলে আজি বোলে আমুক টোহে আছে তামুকটোহে আছে। উম উমম।
উম তাকেহে মই জানিলো বাৰু ভালে হ'ল আজি আজি বনাই চাম বাৰু।
অঁ অঁ বনাই চাবা, মোকো খোৱাবা এদিন বনাই।
অঁ খুৱাম খুৱাম।
উম উম।
ঠিক আছে তেতিয়া হ'ব।
অঁ হ'ব দিয়া।
অঁহহ।